অ', কোৱা।
অ', কি কৰি আছা?
এ, মাত্ৰ শুই উঠিছো ৰ'বা অলপ আগত চাহ পানী খালো তুমি।
এই ময়ো আছোঁ ৰ, বা এনেই অলপ বহি আছোঁ ঘৰতে মবাইল টিপিটো মোবাইল টিপি অলপ।
বাপৰে মোবাইলে চাই থাকা নেকি হে এনি টাইম।
এ চোৱা নাই ৰ, বা ইমানেই উঠিলোঁ আৰু উঠি কিনে এতিয়া অলপ কিবা খাই লৈ আৰু মোবাইল চাই আছোঁ কি কৰিবা আৰু।
তাকে হয় দিয়া মোবাইলতটো নহ'লে মানে চলিবই নোৱাৰি ন' আজিকালি আৰু মোবাইলৰ যিটো ব্যৱহাৰ। এ তাৰ কথা ভাবিলে আৰু বহুত ভাবিব লগা বাধ্য হৈ যায় আৰু বহুত কথা আছে মোবাইলৰ ব্যৱহাৰৰ ওপৰত ক'ব গ'লে তোমাৰ ভাল হওঁক বেয়া হওক মানে মোবাইল নহলে বৰ্তমান সময়ত চলাটো কঠিনে ক'বলৈ গ'লে।
অ', দিয়া বহুতে কঠিনে হৈ পৰিছে মোবাইল বিহীন জীৱন আৰু মানে এনেকুৱা কৰি দিছে আমাক মানে এই ডাঙৰ ডাঙৰ কোম্পানী হওঁক বা ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে তেওঁলোকে মোবাইল ফোন আৱিষ্কাৰ কৰি সুবিধাতটো কৰিছে তাৰ লগত অসুবিধাও কৰি দিছে এতিয়া মোবাইল তুমি ওলাই যাব নোৱাৰা সেনেকুৱা হৈছে আৰু মানে মোবাইলতটো থাকিলে তুমি মানে ই মানে ধৰি লোৱা তুমি এই ডিজি যিটো পেমেন্ট সেই কৰিব পাৰিবা মবাইল থে ধৰিবাত তুমি হেৰাই গৈছা কাৰোবাক ফোন কৰি দিলা ঘৰৰ মানুহ ত লৈ আহিব তুমি ধৰিলা গাড়ী পোৱা নাই। এই যিবিলাক ভড়া গাড়ী সেয়া তুমি ভাড়া কৰি আহিব পাৰিবা গাড়ী বিলাক ৰেপিডে হওঁক ও'লা হওঁক উবেৰ ধৰি লোৱা তুমি কিবা খাবো খাব গুজিছা ত তুমি তাতে অৰ্ডাৰ দিব পাৰিবা ঘৰতে বহি বস্তু আহি যাব ঘৰতে বহি কিছুমান সামগ্ৰী আহি যাব মোবাইলটো সুবিধা কৰি। কিন্তু ক'বলৈ গ'লে বহুত খিনি সুবিধা কৰিছে।
হয় দিয়া আগতেো আৰু তোমাৰ সেইবোৰ সুবিধাতটো আছে আগতে আমি যিবিলাক ধৰা চিনেমা চাইছিলো আগতেটো টিভিতে চিনেমা চোৱা গৈছিল। বা খেলবোৰক ক্ৰিকেট হওঁক ফুটবল হওঁক চবতটো আমি টিভিত চাইছিলো কিন্তু এতিয়াতো, এতিয়াতো ফিফা চলি আছে ন'। ত' সেইবোৰতো আমি চব মোবাইলতে চাওঁ বা তোমাৰ ক্ৰিকেট হ'লেও ক্ৰিকেট ৱৰ্ল্ড কাপো চলি গছে চোৱা মহিলাসকলৰ ত সেইবোৰো আমি মানে মোবাইলতে চোৱা যায় আৰু চিনেমাৰ কথাটো কবই নালাগে চিনেমা ৱেব চিৰিজ এইবিলাকটো আৰু মোবাইলতে চলে। ত' এই ক্ষেত্ৰত সুবিধাই দিয়াচোন কাৰণ ধৰা আগতে বহুত কথা আছিল আৰু টিভিত চাবলৈ গ'লে তোমাৰ টিভিত ৰিচাৰ্জ ভৰাব লাগে। তাৰ পিছত লাইনৰো কথা থাকে যদি লাইন গুচি যায় তেনেহ'লে যিটো আমেজ থাকে সেইটো নোহোৱা হৈ যায়। কিন্তু বৰ্তমান সেইবিলাক সুবিধাৰ ক্ষেত্ৰত অলপ ভাল দিশ হৈছে আৰু এতিয়া মানে কাকো ৰখি থাকিব নালাগে বা কাকো সুধিব নালাগে যে কাৰো ঘৰত যাবও নালাগে টিভিত চাব এতিয়া নিজৰ ঘৰতে মোবাইলত বহি কিনে চাব পাৰি আৰু।
এ একদম ঠিক কথা কৈছ দিয়া তুমি মানে এই মোবাইলতটো অহাৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে তুমি এতিয়া চাবাচোন তুমি এতিয়া ধৰি লোৱা কাৰোবাক কাৰবাৰ লগত কথা পাতিব লাগে সি ধৰি লোৱা তোমাৰ বহুত দূৰত আছে মানে তুমি তাৰ লগতেে মুখামুখি কথা পাতিব নোৱাৰা। ত তাৰ কাৰণে তোমাৰ এই ভিডিঅ' ভিডিঅ' কল যি আছে সেইটো মোবাইল ফোনৰ দ্বাৰা আমি কৰিব পাৰো নে নাই মানে স মুখামুখিয় কৈ আমি চাব পাৰো কথা পাতিব পাৰো যিমানে দূৰত নাথাকো কিয় মানুহজন এ, আৰু ধৰি লোৱা আগতে তোমাৰ চিটি যিটো আছিল চিটি দিয়াতে অ', লোৱাতে বা তোমাৰ এজনৰ পৰা আজন আহোতে যিমান সময় লাগিছিল সিমান সম সময় সময়লৈকে মানে বহুত দিন পাৰ হৈ গৈছিল আৰু মানে ত কিন্তু এতিয়া তুমি এটা হোৱাটছএপত মেছেজ দিলে হ'ল বা তুমি আজিকালিত যিটো বৰ্তমান যিটো নতুন যুগ আছে। ন' বৰমান ইনাগ্ৰামে ব্যৱহাৰ কৰে ত তাতে তেওঁলোকে কিবা খবৰ দিব লাগিলে এনেকা তাতে মেছেজ দি দে মানে এছ এম এছ দি দিয়ে তাতে প কে নাই আৰু যোনজনে পাব লাগে সেইজনে পাই যায় আৰু ত ক'বলৈ গ'লো এনেকুৱা আৰু বহুত সুবিধা আছে তোমাৰ মান থৈ নাই আৰু সুবিধাৰ ক্ষেত্ৰত বাকী ইয়াৰ কিন্তু বহুত অসুবিধা হৈছে আৰু ইয়াৰ মানে বহুত মানে তোমাৰ ক'বলৈ গ'লে বহুত দিয়া তুমিও কোৱাচোন তোমাৰ কেনেকুৱা সুবিধা অসুবিধা হৈছে।
সুবিধা অসুবিধটো আছেই দেচোন চব বস্তুৰে ভাল বেয়া দুটাই বি দিশ থাকে আৰু কিন্তু ভাবিলে আচৰিত নালাগে ধৰা আগতে যিবোৰ আগৰ সময়ত আৰু চিঠি পঠাওতে ইমান দিন লাগিছিল ইমান মাহো লাগিছিল। কেতিয়াবা দূৰ দূৰণীলৈ এতিয়া মানে যিমান দূৰতে নাথাককে মানুহে এক ছেকেণ্ড দুই ছেকেণ্ডৰ ভিতৰত ফোনতটো কৰিলে মানুহজনক তুমি পোৱা যায় মানে তেওঁৰ সাক্ষাৎ পোৱা যায় আৰু তেওঁৰ মাত শুনিব পাবা বা তেওঁৰ ভিডিঅ' কলৰ কথা তুমি ক'লে ভিডিঅ' কলৰ জৰিয়তে তেওঁৰ মুখখনন দেখাৰ বা তেওঁ কত ঘূৰি আছে বা ক'ত গৈছে সেইবোৰ চোৱাৰো সুযোগ পোৱা যায় ত সেই ক্ষেত্ৰত বহুত সুবিধা আৰু ক'বলৈ গলে আৰু অসুবিধাৰ ক্ষেত্ৰত ক'বলৈ গলে বহুত আছে দাচোন পঢ়াৰ ক্ষেত্ৰ তে হওঁক পঢ়াৰ ক্ষেত্ৰত সুবিধাও আছে কাৰণ তুমি ধৰা মোবাইল ফোন ব্যৱহাৰ কৰি আজিকালি যিবিলাকে প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা দিয়ে আৰু তাৰে ক্লাছবোৰ ঘৰতে কৰিব পৰা হৈছে। কিন্তু সেই ক্ষেত্ৰত কি হয় ক্লাছবোৰ কৰে হয় কিন্তু কিছুমানে তাৰে বেয়া ব্যৱহাৰো কৰে মোবাইলটো ক্লাছ কৰিম বুলি কয় বেলেগ কিবা চাই থাকে মোবাইলত চচিয়েল মিডিয়া স্ক্ৰল কৰি থাকে ধৰা বা তোমাৰ কি হয় মোবাইল ফোনৰ বেছি ব্যৱহাৰৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ চকুৰও চকুৰ ওপৰতো প্ৰভাৱ চকুৰ পাৱাৰটো নষ্ট হয় সেইবাবে তোমাৰ কম বয়সতে বহু ছাত্ৰ ছাত্ৰী আজি দেখাই পাবা তুমি যে তেওঁলোকে ধৰা চচমা লব লগগীয়া হয় কম বয়সতে ত তেওঁলোকৰ যিটো চকুৰ ক্ষমতা সেই ক্ষমতাটো হ্ৰাস হয়। ত ক'বলৈ গ'লে সেনেকুৱা ধৰণৰ অসুবিধা আছে আৰু বাকী তুমি কোৱাচোন তোমাৰ মতে কেনেধৰণৰ অসুবিধা আছে মোবাইলক লৈ?
তোমাৰ মোৰ মতে ক'বলৈ গলে চোৱা তুমি ক'লাই এই আজিকালিতো পঢ়াত বহুত সহায় কৰে মোবাইল ফোনে ন ধৰি লোৱা এই চেট জি পি টি হওক তোমাৰ এই জেমিনিয়া হওঁক বা অনান্য যিবিলাক ডিজিটেল যিবিলাক প্লেটফৰ্ম আছে সেইবিলাক মানে সহায় কৰে ছাত্ৰ ছাত্ৰীসকলক মানে কোনোবা মানে যি কিবা বুজি নাপালে বা কিমান বিচাৰি নাপালে কিতাপত সেইবিলাক মানে ইণ্টাৰনেটত ইটাৰনেট সহজে পাব পাৰে কিন্তু তেওঁলোক সেইবিলাক নকৰি মানে এই ধৰি লোৱা ইনষ্টাগ্ৰামতে ধৰি লোৱা মানে তাতে কটাই থাকে গোটেই দিনটো আৰু তাৰপিছত তোমাৰ ধৰি লোৱা এই গেম খেলি আজিকালি জানে কিমান ধৰণৰ গেম ওলাইছে এই গেম খেলি কটাই থাকে এনেকুৱা আৰু বহুত অসুবিধা আছে আৰু তোমাৰ এই তুমি কলাই চকুৰ পাবাৰ যোৱা বুলি আৰু এটা কৈছো মই স্বাস্থ্যৰ যিটো যিটো স্বাস্থ্য বেয়া হৈ ধৰিছে মানে মানে তেওঁলোকে মবাইল ফ বহি বিছনাত সোমাই আৰু চাই থাকে বা বহি থাকে বা তেওঁলোকৰ যিটো শাৰীৰিক যিটো অ কাম কৰিব লাগে শাৰীৰিক যিটো মানে তাহন চেষ্টা কৰিব লাগে শাৰীৰিকৰ মানে দৌৰা হওক বা তোমাৰ খোজকঢ়া হওঁক বা তোমাৰ অলপ চলপ আজিকালিতো জিম কৰে বহুতে কিন্তু জিম কৰিলে টো নহয় ন। নিজৰ দেহাটোক আৰু অলপমান অ মানে যিহেতু ফ্লেক্সিবল কৰাৰ কাৰণে মানে ত সেই কাৰণে অলপ দৌৰে হওক বা খজ কঢ়াক কৰিব লাগে কিন্তু সেইটো কৰা নাযায় ন বহুত দৰে সেই সেনেকে বহি তোমাৰ গেম খেলি থাকে ঘন্টা ঘন্টা ধৰি গেম খেলিব ত তোমাৰ ৰিলচ চাব ত তোমাৰ মেছেজ কৰিব। যিকোনো এইবিলাক কাম কৰি থাকে বাকী কবলৈ গলে মোৰ আৰু তোমাৰ এই এই মোবাইল ফোনৰ বহুত সুবিধাও আছে তুমি জানাই আজিকালি ডিজিটেল যিবিলাক প্লেটফৰ্ম আছে তাতে তোমাৰ কিমান ধৰণৰ স বহুত ধৰণৰ ধৰণৰে তোমাৰ পইচা কমাব পাৰি ন ত' সেনেকুৱা মানে মোবাইল ফোন সহায়ো কৰি দিছে মানে মানুহক মানে ঘৰতে বহি তোমাৰ কিছুমান অ কাম কৰি পইচা কমাব পাৰি আৰু ত সেনেকুৱা বহুত সুবিধাও কৰিছে আৰু তোমাৰ অসুবিধাটো বহুত আছেই তোমাৰ এই বৰ্তমান দৈনন্দিন জীৱনত গমেই পইছা মানে তুমি ক'ৰবাত যাবাচোন বাছতে হওক তুমি ক'ৰবাত ট্ৰেইনতে হওক য'তেই নোযোৱা কিয় আজিকালি সকলোৰে ডিঙিটো তলমুৱা হৈ থাকে আৰু ক'বলৈ গ'লে ত এনেকুৱা আৰু বহুত আছে দিয়া মানে বহুত বেয়া হৈ গৈছে আৰু ভালৰ লগতে বহুত বেয়াও হৈছে দিয়া।
আৰু তুমি এটা কথা চাগে লক্ষ্য কৰিছাই আজিকালি কি হয় যিবিলাক সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে মানে মোবাইল ফোনৰ প্ৰতি মুগ্ধ হৈ থাকে। আৰু মোবাইল ফোন নহলে ভাত না খায়। বা কামবোৰ। কৰিব ইচ্ছা নকৰে ত আৰু তোমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ধৰা স্কুলত যায় বা টিউচনলৈ যায় ত তেওঁলোকৰ ক্ষেত্ৰতো অলপ সমস্যা দেখা পোৱা যায় মানে মোবাইল ফোন নহলে টিউচন বা স্কুল যাব নিবিচাৰে মোবাইল ফোনবোৰ মনে মনে লৈ যায় স্কুলত বা টিউচনত হওক। ত এনেকুৱা ধৰণৰ বহুত সমস্যা বৰ্তমান শিক্ষাৰ লগত জড়িতও বহুত সমস্যা আহি পৰিছে দিয়াচোন হোমৱৰ্কে হওক বা তোমাৰ বিভিন্ন যিবিলাক স্কুলত কাম দিয়ে সেই কামবোৰো ছাত্ৰ ছাত্ৰীয়ে কি কৰে মোবাইল ফোনৰ জৰিয়তে ধৰা বিভিন্ন ধৰণৰ কৃত্ৰিম মাধ্যম মানে এ আই যে ওলাইছে আজিকালি সেইবোৰ ব্যৱহাৰ কৰি কৰিব বিচাৰে ত তাৰ ফলত কি হয় মা ছাত্ৰ ছাত্ৰীৰ যিটো ক্ষমতা আৰু ভাবিব পৰা ক্ষমতা বা কাম কৰিব পৰা দক্ষতাটো সেইটো লাহে লাহে কমি আহিব ধৰিছে ত সেনেকুৱা ধৰণৰ সমস্যা তোমাৰ সুবিধাৰ অসুবিধাতো বহুত আছে দিয়াচোন সমস্যাও বহুত আছে তাৰ সমাধানো আছে নথকা নহয় কিন্তু সেই ক্ষেত্ৰত মানে সকলোৱে নিজৰ মোবাইল ফোনটো এনেকুৱা এনেকে ব্যৱহাৰ কৰিব নালাগে যে তুমি পাহৰিয়ে গৈছা মোবাইল ফোন চোৱাৰ ধান্দাত তুমি কিমান সময় অতিবয় কৰিলা। কিন্তু সেইটো কথা মনত ৰাখিব লাগে যে মোবাইল ফোনটো যদি ভালদৰে ব্যৱহাৰ কৰা যায়। তেনেহলে বহুত। ধৰা বহুত মানে সফল হ'ব পাৰি আৰু জীৱনত আৰু তুমি যিবিলাক ডাঙৰ ডাঙৰ মানুহ আছে তেওঁলোককো দেখিবা তেওঁলোকে মানে মোবাইল বহুত কমে ব্যৱহাৰ কৰে স্ক্ৰীন টাইম বুলি এটা যে শব্দ থাকে। এই ডাঙৰ ডাঙৰ মানুহক বহুত কম। ত সেই ক্ষেত্ৰত সেই ডাঙৰ ডাঙৰ মানুহবোৰ সফল কিয় হৈছে এইটো এটা তুমি অ কাৰণ বুলি ক'ব পাৰা আৰু কবলৈ গলে ত' এই ক্ষেত্ৰত সেইবোৰ আমি শিকা উচিত। যিবিলাক মানুহ সফল হৈছে তেওঁলোকৰ পৰা তেতিয়া মানে আমাৰো জীৱনটো সফল কৰাত আমাৰো সুবিধা হ'ব দিয়চোন বা ছাত্ৰ ছাত্ৰীৰ জীৱনটো সফল কৰাত অলপমান সুবিধা দেখা পোৱা যাব।
হয় দিয়া ঠিকে কৈছা তুমি মানে আমি এই মোবাইল ফোনৰ দ্বাৰা। ত আমাৰ অসমৰ ধৰি লোৱা যিমান সংস্ ইতি হওক যিমান তোমাৰ সাহিত্য হওক যিমান তোমাৰ লোক সংস্কৃতি হওক সংগীত হওক এই যিটো আমাৰ আহ ভ্ৰমণ কৰা ঠাই যিমান আছে অসমৰে সেইবিলাক আমি প্ৰচাৰ কৰিব পাৰো নহয় এই মোবাইল ফোনৰ দ্বাৰাই মান বাহিৰৰ যিবিলাক মানুহ আছে তেওঁলোকক আমি জনাগত কৰিব পাৰিম ত সেনেকে মোবাইল ফোনত ব্যৱহাৰ কৰিব পাৰিম আৰু তুমি ক'লা যে এই ডাঙৰ ডাঙৰ মানুহে এই আমাক এইবিলাক ওলাই দিছে কিন্তু তেওঁলোকে এইবিলাক ব্যৱহাৰেই নকৰে তেওঁলোকৰ কাৰণে তুমি ধৰি লা তেওঁলোকে কিছুমান টুইট কৰে বা এনেকুৱা তেওঁলোকক নকৰে তেওঁলোকৰ বহুত মানুহ থাকে সেইবিলাকে কৰি দিয়ে ত তেওঁলোকৰ স্ক টাইম কলা যে সেইটো বহুত কম মানে তোমাৰ কিছুমানতো নাচায় এনেকুৱা আৰু তেওঁলোক কামতে বস্ত থাকে কবলৈ গলে ত এনেকুৱা আৰু বহুত আছে দিয়া ক'বলৈ গলে মানে শেষে হয় নাই এইব মোবাইল ফোনৰ কথা। দিয়া তে আজি হ'ব দিয়া নহ'লে কালিলৈ কথা পাতিম আৰু
ব দে হ দ